হেল্ল'।
হয় শুনিছা নে?
অহ' কোৱা।
কি কৰি আছা?
আছো এনেই। তুমি?
আছো এনেই। খোৱা-লোৱা হ'ল?
হ'ল দিয়া। তোমাৰ হ'ল নে নাই?
হ'ল হ'ল কোৱা।
কোৱাহ।
অ' পিছে আমি ভাবিছোঁ আজি এটা আমি বিশেষ বিষয়ে আলোচনা কৰো নেকি খেলা-ধূলাৰ বিষয়ে। তুমি কি ভাবা?
ঐ কোৱা কোৱা।
অ' আগতেতো বহুত খেলিছিলো আজিকালি যেন ল'ৰা ছোৱালীয়ে মোবাইলতহে বেছ ছি গুৰুত্ব। খেলবোৰ যেন পাহৰি গৈছে সেনেকুৱা হৈছে, আগতে আমি স্কুলত গ'লে ঘৰত যাব বলৈ মনে নাযায় অকল খেলাতে যেন যেতিয়া বাৰতাত লেজাৰ দিয়ে তেতিয়াতো আমি অকল খেলাৰে কথা তাৰ মানে, খেল-ধেমালি সেইবোৰে। আজিকালি যেন মাক দেউতাকেও যেন লগ শং গৰ, লগ বন্ধুৰ লগ হ'ব নিদিয়ে সেনেকুৱা হৈ গৈছে তুমি কি ভাবা?
অ' সেইটোতো একদম ঠিক কথাই কৈছা মানে তোমাৰ মোবাইল টোত মানে এনি টাইম ইউটিউব কিবা-কিবি। সেইবিলাকে চাই থাকিব লাগে ইহঁত পোৱালীবিলাকে। আৰু আগতে আমি যেনেকে খেলিছিলোঁ সেইবিলাকটো খেল ইহঁত এতিয়াও তোমাৰ গম, নাজানেই কি কি আছে অকল মোবাইল সেইবিলাকত লৈয়ে বি
হয়, হয় আৰু আজ জিকালি এনেকুৱা হৈছে যেন অভিভাৱক অভিভাৱকীয়া বিলাকেও যেন নালাগে লগ বন্ধুৰ লগত যাব। ঘৰতে ধৰ হ ল' মোবাইলটোকে চা সেনেকুৱা আন ধৰণৰ হৈ হৈ পৰিছে। আগতে আমাৰ দিনবোৰ বহুত সুকীয়া আছিল। আগত, আগৰ দিনবোৰ যেন এতিয়াও ভাবো যেন আগৰ দিনবোৰৰ দৰে আজিকালি দিনবোৰ কিয় এ নেকুৱা হৈ গ'ল আমাৰ ইমান সুন্দৰ দিনবোৰ বৰ্তমা পাহৰিব নোৱাৰিম তুমি কি কোৱা?
তাকে আৰু তোমাৰ মানে চাবা আম, আমাৰ যেতিয়া মানে, মানে যে তিয়া আমি নিয়মীয়াকৈ মানে খেলিছিলো আমাৰ টাইমত তোমাৰ তে-তেতিয়া তোমাৰ মানে কি আমাৰ শৰীৰবিলাক মানে বহুত শক্তিশালী হৈ আছিল। তোমাৰ একো বেমাৰ বেমাৰ আজাৰ তোমাৰ একো হোৱা নাছ ছিল তাৰ পিছত আৰু মন চন একদম মানে সদায় মানে ভাল লাগি আছিল। আজিকালি ল-ল'ৰা বিলাকে ল'ৰা ছোৱালী এইবিলাক একো মানে একো নাজানেই। তোমাৰ এইবিলাক এক্টিভিটি আজিকালি একো নাইয়েই তোমালোকৰ পোৱালীবিলাকৰ আজিকালি।
হয়, হয় তুমি ঠিক কথাই কৈছা। কিন্তু তাৰে মাজতে দেখোঁ, দেখা যায় যে কিছুমান ল'ৰা-ছোৱালী যেন বাহিৰত গৈয়ো খেল প্ৰদৰ্শন কৰি আছে সেনেকুৱাও দেখা যা তাৰে মাজতে কিনো কিছুমানেহে যেন নিজৰ মাক-দেউতাকৰ কাৰণেহে যেন উ বাহিৰত ওলাই যোৱা নাই। কিছুমানে বাহিৰত ওলাই যাবৰ কাৰণে বাধা দিয়ে। আগতেটো আমি বহুত খেল খেলিছিলো। তুমি খেলিছিলা নে স্কুলত?
স্কুলতটো মই খেলিছিলোঁ। আৰু আম-মোৰ ঘৰৰো ইয়াতে তোমাৰ লগৰ বিলাক আছিল। তাহতঁৰ লগতো তেনেকে খেলিছিলোঁ। আৰু আজিকালিতো মাক বাপেকে তোমাৰ একদম নিদিয়ে ল'ৰা ছোৱালী বিলাকক। খেলিবলে। ওলাই যাবই নিদিয়ে, লগ সংগ কৰিব নিদিয়ে কাৰো লগত। একেবাৰে উ ফ, মানে ঘৰত সোমাই ৰাখিব, ফোন চাব দিব। তেনেকেই ৰাখি থৈ দিয়ে।
হয় সেইকাৰণে হয়তো ল'ৰা ছোৱালী বিলাক যেন এলেহুৱা হৈ পৰিছে তেনেকুৱা হেন হৈছে। আৰু আগতে আমাৰ বহা
আগতে আমাৰ বহাগ বিহুৰ সময়ত বহাগ বিহুৰ এক তাৰিখে আমাৰ গাঁৱৰ ম-নামঘৰত খেল প্ৰতিযোগি গিতা পাতিছিল আৰু সকলোবোৰে ভাগ লয়। ডাঙৰ হওক, সৰু হওক সকলোবোৰে ভাগ লৈ ইমান ধুনীয়া লাগিছিল, আজিকালি যেন সেইবোৰো নোহোৱা হয়। তুমি কি কোৱা?
ঠিকেই কৈছা, এইবিলাক নাই এতিয়া লাহে লাহে মানে এইবিলাক বিলুপ্ত হৈ যোৱাৰ নিচিনা নিচিনাই হৈছে। আৰু তোমাৰ অ' কোৱা, কোৱা-কোৱা?
অ' আৰু আগতে স্কুলতো স্কুল সপ্তাহ পাতিছিল, সাতদিনীয়াকৈ হৈছিল আমাৰ ইমান ফুুৰ্তি আছিল যেন, সেইবোৰ যেন এতিয়া নোহোৱা হৈ গৈছে আৰু মই ভাবোঁ যেন আমি খেলি থাকিব থাকিব লাগে। যেন আমাৰ তেজতো চলাচল হৈ থাকে আমি সুস্থ সুস্থ হৈ থাকো, মই তেনেকুৱা বুলি ভাবোঁ। তুমি কি ভাবা?
তোমাৰ খেলা-ধূলাৰ লগত তোমাৰ, আমাৰ কেনেকুৱা শৰীৰটোৰ মানে তোমাৰ এক্সাৰচাইজ কৰাৰ নিচনা নিচিনাই হয়। তোমাৰ আৰু যি যিমানে মানে এইবিলাক যদি তুমি একো নকৰা, তোমাৰ কি হ'ব? তোমাৰ বিভিন্ন তোমাৰ উম' শৰীৰত তোমাৰ সমস্যা দেখা পৰে। আৰু তুমি চাবাচোন মানে তুমি ফোনত ইবিলাক লাগি থাকিবা। খেলা-ধূলা যেতিয়া নকৰিবা, তোমাৰ কি হয়? তোমাৰ চকু তোমাৰ ক্ষতি হয়। যিমানে তোমাৰ আজিকালি ল'ৰা-ছোৱালী বিলাকৰ প্ৰায়ভাগৰে তোমাৰ চকুৰ বেমাৰ চাবাচোন এই ফোনত সোমাই থাকে কাৰণে। তাতে গেম খেলিব, কিবা কৰিব।
হয়-হয় তুমি একদম ঠিক কথা কৈছা। উম' আজিকালি আৰু আগতে-আগতে আমাৰ আইতাহঁতে শাল বইছিল, চশমা লোৱা নাছিল। আজিকালি যেন সৰু বাচ্ছা বিলাকে চশমা চশমা ল'ব লগা হৈছে, কাৰণ মোবাইলৰ কাৰণে। আৰু মই ভাবোঁ মাক-দেউতাকো অলপ, মই ভাবোঁ অলপ মাক-দেউতাকেও গুৰুত্ব গুৰুত্ব দিব লাগে। আগতে আমি কাবাডী খেলিছিলোঁ, চকী সিয়াৰ চকী, চকীত পিছফালে ঘূৰি-ঘূৰি চকী খেল বুলি কৈছিলো। বা উঠা বহা খেলিছিলো। সে সেইবোৰ এতিয়া নহা হৈ গৈছে আৰু এ টা কথা মাৰ্বল মই খুব খেলিছিলো কিন্তু। মাৰ্বল মই খুব খেলিছি ছিলো আজিকালি সেইবোৰ নোহোৱা হৈ গৈছে যেন পৰিস্থিতিয়েই তেনেকুৱা হৈ পৰিছে। আজিকালি মানে ইণ্টাৰনেটৰ যুগ যেন হৈ গৈছে। তুমি কি কোৱা?
একদম, অ এইবিলাক এ আৰু বহুত কিবা-কিবি যে এই শিলগুটি যে এনেকে যে হাতৰ সেইত যে উম অ লৈ যে সেইটো যে খেল নামটো পাহৰিছো বাৰু। সেইবিলাকতো আজিকালিৰ ল'ৰা- ছোৱালী তোমাৰ নাজানেই। কি হয় কি নহয়।
হয় হয় আচ্চা আৰু আগতে আমি লুডু খেলিছিলো। চাৰিজনে লগ হৈ ফেলাই লুডু খেলিছিলো। সেইবোৰো নোহোৱা হৈ গৈছে আজিকালি, হয় না?
তাকে একদম এইবিলাক নোহোৱাই হৈছে, নায়েই দিয়া এতিয়া। তোমাৰ লুডু আগতে চাবা চোন ধুনীয়াকে ককাহঁতৰ ঘৰত গৈ কিনে ককাহঁতৰ লগতে বা ল'ৰা-ছোৱালীৰ লগত আমি এনে কে লগ বান্ধি কিনে খেলিছিলো, হয় নে? তোমাৰ এতিয়া কি হৈছে তোমাৰ মোবাইলতে খেলে এতিয়া।
হয় হয়। তাৰ তাৰে মাজতে কিন্তু আমি দেখি, তুমি ঠিক কথাই কৈছা, তাৰে মাজতে আমি দেখিছো যে কিছুমান নৱ প্ৰজন্মই বহুত নাম উজ্জ্বল কৰি আছে যেন বহুত বা হিৰত গৈ খেলা-খেলি ফেলাই যেন বহুত পদক লাভ কৰি আনছে আমাৰ অসমতো আছে তেনেকুৱা।
অ আছে আছে, তোমাৰ লাভ লিনা বুঢ়াগোহাই বৰগোহাঁই তাৰ পাছত তোমাৰ হিমা দাস, তাহাতেওতো তোমাৰ উম, হিমা দাসৰ তোমাৰ দৌৰি কিনে এত তাই এনেকে তোমাৰ বিশ্বজগত তোমাৰ এনেকে সেই হ'ল চিনাকি কৰিলে তাই।
হয় হয়।
বিশ্বয় জনা হ'ল তোমাৰ
হয়-হয় আৰু বেডমিন্টন খেলতো মানুহে বহুত বাহিৰতো গৈ ফেলে বহুত খিনি কৰিছে আৰু চুইমিঙয় হওক সেনেকুৱা বহুত ধৰণৰ আছে নে কি কোৱা?
তোমাৰ এইবিলাকত মানে মই ভাবো ল'ৰা ছোৱালী বিলাকক দিব লাগে এনেকে ঘৰত সোমাই ৰখাতকে।
আৰু মইও ভাবো, যেন হেৰি, খোৱাটোৰ-খোৱাটোততো যতন ল'বই লাগিব তাৰে মাজত যেন ব্যায়াম কৰিও যেন আমি স্বাস্থ্যৰ যতন ল'ব পাৰো, তুমি কি ভাবা?
সেইটোতো ব্যায়ামটো তোমাৰ বেছি ভাল। নিতেই তোমাৰ ব্যায়াম তোমাৰ কৰিবই লাগে তোমাৰ। বেলেগ নালাগে তোমাৰ ব্যায়াম খুব বেছি এঘন্ টা, বা এনেকে পঞ্চল্লিশ মিনিট, তুমি যিখিনি টাইম পাৰা আৰু। তুমি কৰিব লাগে, নিজৰ মানে কি, ব্যায়াম কৰিলে তোমাৰ কি হয়, তোমাৰ মেইন কিবা হক নহওঁক, তোমাৰ মাইণ্ডটো তোমাৰ বহুত ফ্ৰেছ হৈ থাকে।
হয় হয়। সেই, হয় হয়, তাৰ মাজত আমি যেন, আৰু কেনেকুৱা হয়, আমি ধৰি লওঁ ভাত কেইটা খালো, খাই পেলাই বহি গ'লো বা মোবাইলে চালো বা টোপনি মাৰিলো, সেতিয়া যেন আমাৰ সোনকালতে হজম শক্তিটো নোহোৱা হয়। যদি আমি অলপমান খোজ কাঢ়ো, খোজ কাঢ়ো সেইও এটা ব্যায়াম হয়। বা এনেকৈ কিবা এটা খেলিলো, আকৌ সোনকালতে হজম হয়, তাৰ ফলত কিন্তু ল'ৰা ছোৱালীৰ সকলোখিনি বস্তু তাৰমানে যেন সুস্থ হৈ থাকে, হয় নে?
উম উম। ঠিক কথা কৈছা, ভাত খাই তোমাৰ ডাইৰেক্ট শুই দিব নালাগে আৰু।
হয় হয়, আৰু এনেকুৱা হ'ব লাগে যেন স্কুলৰ পৰা আহি অলপ ৰেষ্ট লৈ যে ভাটিবেলা তাৰমানে ভাটিবেলা টাইম খিনি যেন অলপমান লগ বন্ধুৰ লগত অলপ খেলিব লাগে, মই সেইটো ভাবো, তুমি কি ভাবা? বা
তাকে, আৰু তোমাৰ এই বিদ্যালয়তে হওক বা কিবা এইবিলাকত তোমাৰ পেৰেন্টচ বিলাকেও তোমাৰ শিশু সকলক মানে খেলিবলৈ যে অলপমান টাইম হ'লেও, তোমাৰ মানে দি দিব লাগে।
হয় হয়, হয় হয় তুমি ঠিক কথাই কৈছা, আৰু কেনেকুৱা হ'ব লাগে তুমি ধৰি লোৱা, কিবা এখন খেল পাতিছে ৰাজহুৱাকৈ পাতিছে বা স্কুলতে পাতিছে, তাত অংশগ্ৰহণ কৰিব ব লাগে, হৰা জিকাটো একো কথা নাই, মই ভাবো কি অংশগ্ৰহণ কৰিব লাগে, হৰা-খেলততো হৰা জিকা থাকিবই, কিন্তু অংশগ্ৰহণ কৰাটোহে ডাঙৰ কথা, তাত কিছু নজনা কথা শি শিকিব পাৰি, তাত কিছু নজনা কথা শিকিব পাৰি, নে কি কোৱা?
তাকে।
আৰু কেনেকুৱা হা, হয় হয়, আৰু কেনেকুৱা হয় ন হয়, আজিকালি ল'ৰা ছোৱালী তাৰমানে কেনেকুৱা হয়, ধৰি লোৱা মোৰ মতে মিলা নাই, তেওঁৰ মতে কৰিব লাগে সেনেকে কিন্তু মাৰপিটো হৈ যায় তাৰে মাজতে, যেন আজিকালি মনৰ মিলনটো নোহোৱা হৈ গৈছে। আগৰ দৰে, নে কি কোৱা? হেল্ল' হেল্ল' শুনিছানে? হেল্ল' উ